হেল্ল' অ শুনিছানে
অ শুনিছা
অ শুনিছোঁ শুনিছোঁ তুমি শুনিছা না
অ শুনিছোঁ যদিও ভইচ টো একদম কিবা সৰু সৰু হৈ আছে তাৰমানে নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে হয় চাগে
হ'ব পাৰে হ'ব পাৰে
অ অ নেটৱৰ্কৰ প্ৰব্লেম আছে আজি ৰাতিলৈকে নেটৱৰ্কৰ প্ৰব্লেম হয়
আজি ৰাতিয়ে মই ভাত নাখালোঁ ৰুটিয়ে খালোঁ ৰ'বা
হয় নেকি ভালে হৈছে দিয়া মাজে সময়ে সদায় ভাত খোৱাাতটোও ভাল নহয় মাজে সময়ে হেৰিও খাব লাগে আৰু ৰাতিপুৱা ৰাতিপুৱা দৌৰিবা যদি তোমাৰ চুগাৰৰ প্ৰব্লেম আছে দৌৰিবা
উ
মানে এক্সাৰচাইজ টো খুব দৰকাৰ গাড়ী আজিকালি মানে তোমাৰ বুলি কোৱা নাই চবৰে কাৰণে কিন্তু ডায়বেটিছৰ কাৰণেতটো আৰু দৰকাৰী এইটো মোকো আজিাল কৈছে ৰাতিপা মানে ৰাতিপুৱা ৰাতিপুৱা দৌৰিবা মানে দৌৰা মানে সেইটো নহয় আৰু এনেই জগিং সেইটো কথা বহুত দৰকাৰী এক্সাৰচাইজ ালিম্ লোৱা নাই মানে ঘৰতে মানে মই অনুভৱ কৰিছো মানে বহুত দৰকাৰ এইবিলাক মানে অকল চাকৰি চাকৰি কৰি থাকিলে নহয় দেহাটোৰ অলপ কেয়াৰ ল'ব লাগে সেইটো আৰু ইউটিউবত চ পাৰি নহয় আজিকালি
উম
সেই তেনেকৈ অলপ ষ্টাৰ্ট কৰি দিছোঁ সৰু সুৰা য়োগা এইবিলাক কৰি থাকিলে তোমাৰ মানে অঁ এইবিলাক কৈ থাকিলে হাৰ্ট ভালে থাকে কিডনী ভালে থাকে অলপ চলপ মানে যিখিনি একাৰে কৰিব লাগে সেইটো কথা ৰাতিপুৱা ৰাতিপুৱা দৌৰা নাই বাৰু দৌৰিব পাৰিলে ভাল কিন্তু সেয়া আৰু আমাৰ ওচৰত তেনেক গকে নায়ো সুবিধাজনক
হয়
তেনেকৈ আৰু খাঁহৰ তোমালোকৰৰতো আৰু ভাল ঘাঁহৰ ওপৰত খালী পৰিত খোজ কঢ়িব লাগে বহুত পাল সেয়া তোমালোকৰটোো আছে ন পথাৰ চথাৰ ওচৰত
আছেছে
সেইটো কাৰণে ভাল আৰু ঘৰত মাহঁতে ভাত খালে চাগে ন
খালে খালে
অঁ
মানে এনেময় এনেমই মাংস নাখাওঁ আজি মানে আজি মাংস আনিছিলে সেইকাৰণে মাংস খালোঁ
অঁ ঠিকে আছে এনেই মাংসটো তুমি কমাই খাবা মাছটো খাব দিছা আজি মোকো ডক্টৰে কৈছে মাংসটো নাখাবা মাছটো খুব খাবা সেইটো মোকো কৈছে মাছ মানে চালানী নহয়ো এই যিটো লোকেল মাছ সেইটো খাব কৈছে
পছে
সেইয়াই আৰু আমাৰ খাদ্্যাভাস বিলাক অলপ যঞো তেনেহলে বহুতখিনিান বেমাৰৰ পৰা হাত সাৰিব পাৰি হয়নে হাণ্ড্ৰেড প ছোৱালী বিিলাকৰ খাদ্য অভ্যাহটো বেয়া হৈছে সেই বাহিৰৰ বস্তু বেছি পৰিমাণে খায় সৰহ পৰিমাণে আৰু তোমাল তুমি কেইটা বজাত শুৱা?
শুম এতিয়া বেছি সময় আৰু নাথাকোঁ বিচনাত।
সদায় একে টাইম নহয়, কাম থাকিলে অলপ দেৰিকেও শুও
উ্
তেনেকে আৰু।
আজি কি তুমি কি এতিয়া ভাত চাত, ভাত পানী খালানে নাই?
ভাত পানী খালোঁ মই চিম্পুলকৈ বনালোঁ।
উম্।
অ' ভাত পানী খোৱাৰ আগত চিম্পুল কে বনালে, তোমাক কৈছিলো চাগে মাছৰ কণী আনিছিলে এইটো চাহৰ লগতে বনাই খালোঁ। অ' হেৰি কৰি তাৰ পিছত ভাততো দালি, আলু পিটিকা, ভাতে বনালো আৰু। সয়া এক নাই, চিম ফুলকে বনালো একচলি মাছ আনি
আজি কিয় হৈছে মোৰ বহুত পুৰণা বন্ধু এজনে আজি মোক ফোন কৰিলে হা
আচ্ছা।
বাল্যকালৰে বন্ধ, স্কুলত পঢ়ি থকাৰ সময়ৰে। এ মানে, বহুত দহ-পোন্ধৰ বছৰ ধৰি তাৰ লগত মানে যোগাযোগে নাছিল। উ্ আজি আজি তাক লগ পালোঁ।
আচ্ছা, বহুত ভাল লাগে সেনেকুৱা হলে পুৰণা বন্ধু ন?
হয় হয় হয়।
আমাৰ এটা গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপ তাতে আমাৰ এই, এম এৰ ল'ৰা-ছোৱালী একেলগে যোনে যোনে পঢ়িছো সেই গ্ৰুপটোতে আছে, এতিয়াও আছে। সেই গ্ৰুপটোত এতিয়া কোনে ক'ত জেগাত থাকে। বহুত দূৰত দূৰত থাকে সেই গ্ৰুপটোত তাৰে বহুত কেইজন এতিয়া প্ৰফেচাৰ হৈ গ'ল ভাইটি। বুজি পালা, বহুত কেইজন গভমেন্ট কলেজৰ প্ৰফেচাৰ হৈ গ'ল, আৰু বহুত কেইজন সাহিত্যিকো হৈ গ'ল। তাতে সকলোৱে মানে দি থাকে, আৰু কোনে আজি কি কি গ্ৰন্থ উ মানে হেৰি কৰিলে, তেনেকা এই ভাল লাগে আৰু চাই পেলাই মানে টাচটো থাকিলে।
ভালেই দিয়া। এইবিলাক যোগাযোগটো ৰাখিলে ভাল আৰু সেয়।
টো ৰাখিলে ভাল আৰু সেইটো কথা।
সেইদিনা কি হ'ল শুনি আছা? তোমাৰ অলপ ডাঙৰকে কবা ভইচটো তোমাৰ একদম সৰু হা।
অ' অ' অ'
সেইদিনা কি হ'ল মই চান্মাৰি ফালে যাই আছিলোঁ কোনোবা এখন কলা গাড়ী আহিছে, থাৰ এখন লৈ হা
হম।
আহ খপককে মোক কৈছে ঐ অমুক, মোৰ নামটো কাৰি মাতিছে হা।
এ লৰা ম ছোৱালীয়ে মাতিলে ইমান ভয় নালাগে। লৰা মানুহে মাতিলে অলপ ভয়‌ লাগিবই দিয়া চোন‌। গাড়ী চাড়ী কলা গ্লাছ লৈ আহিছে হয়নে নহয়। সেনেকে মাতিছে মইতো অলপ ভয় খাই গ'লো। তাৰ পিছত হাঁহিব ধৰিছে। মই মোক চিনি পাইছে, মোৰ মুখ খন একে আছে ভাইটি। বুজি পালা মইতো ভাবাই নাই।
তাৰ মানে চোৱা আমি একেলগে পঢ়িছিলো, এতিয়া মস্ত ডাঙৰ হৈ গৈছে, বুজি পালা। আৰু গুৱাহাটীত থাকিলে এটা মনত থাকে দিয়াচোন, গুৱাহাটীত নাথাকে নহয়। তাৰমানে মোক চিনি পাইছে, আমি একেলগে এম এত পঢ়িছিলো। এতিয়া সি মানে, বিজনেচমেন হৈ গ'ল ডাঙৰ। গুৱাহাটীত আহিছিলে কিবা কামৰ কাৰণে। মোক হঠাৎ দেখি পালে সেইটো কথা মোৰ তেতিয়া মনত নামটো চিনাকি দিলে আৰু মুখখন অলপ বদলিছে। চিনাকি দিওঁতে মোৰ মনত পৰিছে অ' ই দেখোন। মানে সেয়া আৰু মানুহবিলাক অলপ চেঞ্জ হৈ যায় নহয়। আৰু ভাবো নাথাকে ইমান এই ল'ৰাজন যে মই ইয়াত লগ পাম। সেয়য়া আৰু ভালো লাগিল বহুত দিন আৰু আগৰ মানে হেৰি আৰু ফ্ৰেণ্ড। সেয়া আৰু তেনেকে ভাল লাগে। আৰু আমাৰ বহুতে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আহি থাকে আমাৰ এই লগৰবিলাক। বহুতে সাহিত্য হ'ল নহয় তেনেকৈ আহি থাকে তাতে।
উম।
সেইয়া। এনেকে লগ পালে ভাল লাগে আৰু একেলগে পঢ়া আছিলো। উম, সেয়া।
কিছুমান বহুত আগবাঢ়ি গ'ল আমাৰ লগত পঢ়া হা উভয় নদি টকা পইচা হৈছে কেইটামানৰ ত' তেনেকুৱা হৈছে।
হম, হম, হম। টাচকটো থাকিলে ভাল লাগে আৰু কিন্তু দুটা এটা হেৰাই গ'ল যোনে যোনে গ্ৰুপত আছে আৰু সমন্ধ আছে আৰু কিন্তু কিছুমান আৰু নাপালো আৰু তেনেকে সেনেকৈ এটা গ্ৰুপ খুলি ৰাখিব লাগে ন পুৰণাবিলাকৰ।
আছে এটা এটা হায়াৰ ছেকেণ্ডেৰীত পঢ়া গ্ৰুপ এটা আছে এটা স্কুলত পঢ়া গ্ৰুপ আছে অ'। আৰু এটা ইউনিভাৰ্চিটিৰ পৰা তিনিটা চাৰিটা গ্ৰুপ আছে। কিন্তু এটা এটা কলেজত পঢ়া গ্ৰুপ কলেজত পঢ়া গ্ৰুপটো মোৰ ল'ৰাকে এটাক মই ভাল নাপাওঁ হা। সিহঁত অলপমান মানে উল্টা পাল্টা কিবা কিবি আগতে যেনেকুৱা আছিল তেনেকুৱা আজিৰ দিনটো হা। আছোঁ মই গ্ৰুপটোত কিন্তু ইমান ভাল নাপাওঁ সিহঁতক। কি কিন্তু ইউনিভাৰ্চিটিৰ ল'ৰাকেই ছোৱালীকেইতাক সিমান এটা বেয়া নালাগে হা। আৰু ফতকৈ ভাল লাগে স্কু-স্ক পঢ়া ল'ৰা ছোৱালী সেইকেইটাৰ মানে এতিয়াও আগৰ নিচিনাই আছে আৰু।
নালাগে হা হা হা।
সেইটোয়ে।
তোমাৰ কলেজ ক'ত কৰিছিলা? অ', নহয় ইউনি ভাৰচিতি ক'ত কৰিছিল? অ', ইয়াতে আছিলা নেকি তুমি? অ', হোষ্টেলত।
হোষ্টেল নহয় পি জিত আছিলো আৰু ভাড়াঘৰত আছিলো।
অ', তেতিয়াহ'লে তুমি চব চিনি অ' পাব লাগিছিলে চব একদম।
কাৰ?
চব জেগা ভালকে চিনি পাব লাগিছিলে।
অ', গুৱাহাটীৰ?
অ'।
এ পাইছিলো তেতিয়া পাইছিলো এতিয়া পাহৰি গ'লো।
তাৰমানে তুমি চাগে সিমান ঘূৰা নাছিলা হয়নে?
এই নাই ঘূৰাই নাই মই পঢ়া পাতিতে ব্যস্ত আছিলো।
অ', সেইটো কাৰণে চাগে তুমি বেছি নুঘূৰা।
তেনেকৈ ঘূৰা নাই ঘূৰা ঘূৰিম যি পইচা ক'ত। পইচা মানে গণি-গণি-গণি-গণি দিয়ে এই যে-যে এই এইখিনি খাবি, এইখিনি ঘৰ ভাড়া দিবি হাঁ বা এইখিনি কেনে ৰুমৰ পৰা ইউনিভাৰ্চিটিত অহা যোৱা কৰিবি হা, তাৰপিছত আৰু পইচা তাৰ পইচা পাছত আৰু পইচা ক'ত থাকে, মোৰ পইচা নাই নহয়
উম,
আৰু ঘূৰিব লগা মানে, তেনেকুৱা সেও নাছিল আৰু হা
অ ', অ', সিমান মানে, সময়ো নাথাকে পঢ়াৰ মাজতে ব্যস্ত হৈ থকা যায় ন
আৰু ঘূৰিব লগা মোৰ দৰকাৰো নাছিল তেতিয়া ঘূৰা কি দৰকাৰ মই গুৱাহাটীত ঘূৰাৰাক দৰকাৰ কি মই তেতিয়া মই পৰিব গৈছোঁ হা
হয়, হয়
ফুৰা ফুৰা মানে, দৰকাৰ নাই না
হা, হা, হা, হা, ইয়াতে তাৰমানে বহুত দিন থাকিলা, বহু দিন থাকিলে ইয়াতে।
দুই বছৰ আছোঁ গুৱাহাটীত মই।
দুই বছৰ অ, তুমি ছেমিষ্টাৰ আছিলা নেকি? অহ।
দুই বছৰ আছোঁ গুৱাহাটীত।
অ', তোমাৰ চেমিষ্টাৰ ৰুবা আমাৰ তিন বছৰীয়া আছিল চেমিষ্টাৰটো।
অ', আমাৰ দুবছৰীয়া, তাৰে মাজতে তাৰে মাজতে মই হেৰি অ কৰিছোঁ। ডেৰমাহ, এটা কোম্পানীত কামো কৰিছিলোঁ হা।
অ', আচ্ছা আচ্ছা।
মানে, পৰীক্ষা একজাম চেকজাম দিলোঁ, মানে বন্ধ আছিল কেইদিনমান হা।
আচ্ছা, আচ্ছা।
ডেৰমাহ কামো কৰিছিলোঁ, ছফ্টৱেৰ নেটৱৰ্কিং কোম্পানী এটাত।
অ', আচ্ছা আচ্ছা।
পাছত মানে, এই মানে কি কোম্পানীৰ ওপৰ মহলৰ মানুহখিনি গালি সহ্য কৰিব নোৱাৰোঁ মই হা।
অহ।
গাড়ী চালে সহ্য নালাগে এ বাছত মানে তাৰপাছত পাছত মানে কি হ'ল অকণমান তৰ্ক বিতৰ্ক হ'ল হা। তল মে গুচি আহিলো। অকণমান, অকণমান পইচা দিয়ে তাতেই। তাতেই সিহঁতৰ ইমান ডাঙৰ ডাঙৰ কথা শুনিব লাগে হা।
উম, ঠিকেই আছে দিয়া।
তেনেকৈ আহিলো।
অ', ঠিক আছে ঠিক আছে।
অঁ, তোমাক পিছত কম কৰিম বাৰু ফোন।